হেল্ল হেল্ল' অ আছো এনেই। আপুনি কি কৰি আছে হেল্লো বুজি পাইছেনে? হেল্লো' শুনি
হয় শুনি পাইছোঁ। এ শুনি পাইছো।
অ কত আছে অ অ ক বুজি পাইছো মই উম।
হয় হয় হয় এই মই ক্লিন কৰি আছো।
আহ। অঁ।
ফাৰ্ম ফাৰ্মৰ কাৰণে মানে মানে ইণ্টিগ্ৰেট ফাৰ্ম। ফাৰ্মিংটো এনেকুৱা হয় আমাৰ এই
অ।
জিকা জিকা খেতি মানে হেন্দালি তলত। এইটো কি হালধি আৰু আদা আদা খেতি কৰিব পৰা যায় হয়। এইটো মানে এনেকে প্ৰস্তুত কৰিব লাগে মাটিটো
অ।
মাটিটো এনেকুৱাকে ধৰণে প্ৰস্তুত কৰিব লাগে মানে একবিঘা মাটিত ধুনীয়াকে চহাই লৈ হাল মাৰি মানে এটা লাইন তাত প্ৰায় পাঁচ ফুট আৰু ছয়ফুট সাতফুট মনত। সাতফুটমান বহলকৈ এ জিকা পুলিবোৰ ৰুই দিব লাগে এটা লাইন। গোটেই মানে সিমূৰ পৰা সিমূৰলে। এটা লাইন হাত ফুৰাত ফুটাত ফুটত মানে ৰুই দিব লাগে তাৰ মাজত আকৌ সাত মোৰত মানে তিনি তিনিটা লাইন সৰু সৰুকে এপট এপট বা দুপুট ডিষ্টেঞ্চত আৰু সুৰুঙা এটা মানে এনেকে খান্দি পেলাই তাত আদা হওক বা হালধি ৰুই দিব পাৰে মানে তলত- এটো ৰুই দিয়াৰ লগে লগে মানে আহ প্ৰায় একে সময়তলেও হয়।
তেতিয়া জিকাবোৰৰ ওপৰলৈ বগাই পেলাই সিহঁতে এন শেনদালি বিলাকত জেঙত লাগি ধৰে লাগি থাকে আৰু ওপৰত তাৰপিছত তলত হালদি আদ আদাবোৰ তাৰ এমাৰ পিছতে সিহঁতে উঠি গজি পেলাই ধুনীয়াকে তাত মানে সিহঁতক চাহ দিয়া নিচিনা হৈ যায় তাৰপিছত ওপৰত ওপৰৰ পৰা ওলমি ওলমি জিকাবোৰ লাগি থাকে আৰু মানে এটা এডুখৰ মাটিতে দুটা কাম হৈ যায় মানে তাত
আহ
সেইটো কাৰণে এইটো লাভজনক বহুত
অ
ফাৰ্মিং যদি কৰা তুমি কৰিব পাৰা।
তাকে কৰিব লাগিব লাহেকে।
তাত আপোনাৰ কি হয় তোমাৰ কি হয় জিকা এক বিঘাত যদি
অ
নোলাই বুলি ক'লে পঞ্চাছ কেজিমান এবাৰত মানে এদিন দুদিনৰ পিছত আৰু দুদিন পিছত ওলায়। এতিয়া জিকাৰ উৎপাদনটো পালে লগতে এই তলত যেতিয়া এইটো জিকাবোৰ শেষ হৈ যাব তেতিয়া অকণ ধুনীয়াকৈ গ্ৰ'থ হৈ ডাঙৰ হয় আদা আৰু হালধিৰ উৎপাদনটো ক'ব পৰা যায়।
ঠিকেহে আছে লাভ আছে এতো
এইটো লাভজনক মান ত আজিকালি মানুহে নকৰিব নিবিচাৰে। মানে এনেকুৱা ধৰণৰ মানে মাটিবোৰ এনেই আমাৰ তাত পৰি আছে। এই মাটিবোৰ যদি কামত লগোৱা হয় বহুত টকা পইচা পাব পাৰি। এই বাহিৰত গৈ পেলাই আমাৰ ল'ৰাবোৰ এতিয়া বহুতখিনি তাত বেলেগ কোম্পনীত কাম কৰেগে? দিনৰ দিনটো গোটেই মানে দিনটো থিয় হৈ থাকিব লাগে কিছুমান জেগা। বা বহিলেও আৰু এটা এ ঠাইতে কিমান মানে অশান্তি কৰে। তাকে যদি নিজৰ মাটিবোৰত এইবোৰ কাম যদি কৰে। বহুত খিনি লাভ
লাভ আছে অ
উ এ তুমি তেনেকে কিবা কৰি আছা নেকি এতিয়া
আমাৰ ঘৰত এই কুঁহিয়াৰ খেতি কৰে কুঁহিয়াৰ খেতি কৰি আছে অ
ধুনীয়া আজিকালিৰ কুঁহিয়াৰ ডিমাণ্ড বহুত হৈছে
বহুত হৈছে।
হয় মানে নি এতিয়া কুহিয়াৰ বোৰ কেনেকে কৰা হয় তোমালোক তাত নিজে বনাই লয় নে গুৰকে বনাইনে নে ডাইৰেক্ট কাটি পেলাই বেচে।
নাই কাট কাটিও বেছো, মানে ছেপ্তেম্বৰ মানত কাটি বেছ আ হয় তেতিয়া ছেপ্তেম্বৰত মানে খাব পৰা হয় হে তেতিয়া মানে জুন ওলাই হে তেতিয়া। তাৰ আগত নুলাইছে। তেওঁ ঘৰত দাগবোৰ কাটি মেলি তেওঁ হয় তাৰ পাছত ডিচেম্বৰৰ পৰা পাৰিব। পাৰি আৰু, ডিচেম্বৰৰ পৰা এমাহ। ম আমাৰতো বহুত এ এক পোৰা মান কৰে আমাৰ ঘৰত। এমাহ মান লাগি যায় অঁ।
এক পোৰাতো তোমাৰ বহুতখিনি পায় চাৰি পাক এবছৰত চাৰি পাঁচ লাখ টকা উপাৰ্জন কৰিব পৰা আছে।
পাৰি পাৰি অঁ লাভ আছে বহুত।
সেইটো ভাল হয় আজিকালি মানে তেনেকুৱা। ধৰৰ খেতিবিলাক কৰিব লাগে এতিয়া কুঁহিয়াৰ দে তোমালোকৰ যে এতিয়া কুঁহিয়াবোৰ অকল কুঁহিয়াটোৱে ৰুই দিয়া হয় ন'হ। যে কুঁহিয়াৰ ওপৰতে যদি সাত ফুটমান ওপৰত জেং দি দি পেলাই। তাৰ তলে তলে ধুনীয়াকৈ ওপৰত মানে তলত এই কুঁহিয়াৰ ভাল হৈ থাকিব ওপৰত তোমাৰ এইটো খেতি পটল খেতি লগাব পাৰে, জিকা খেতি লগাব পাৰে গম পাইছানে? তেনেকুৱাকে অলপ কিন্তু চাংতটো কি হয় উপৰ কৰিব লাগিব তেতিয়া।
অঁ ওখ হৈ যায় যে কুহিয়াৰবোৰ বহুত এইটো বহুত অঁ।
হ' ওপৰ হ'লেও মানে হৈ যায় মানে, আঠ ফুট ওপৰত তেতিয়া মানে এই আঠ ফুট লৈকে কুঁহিয়াৰ যেতিয়া ডাঙৰ হ'ব নহয় তেতিয়ালে তোমাৰ এই যিটো মানে এন্দালি দিয়া চবজিবোৰ পাচলিবোৰ মানে হাৰভেষ্ট কৰিবলে হৈ যায় আৰু তেতিয়া তেতিয়ালৈকে নহয়গৈ আৰু ভাল নহয়গৈ আৰু। তেতিয়া লাহেকৈটো উলিয়াই দিব লাগে নাইকিয়া কৰি দিব লাগে, তাৰপিছত কুহিয়াৰৰ টো ওপৰত হিয়াৰ আমাৰ ধুনীয়াকে হয় থাকিব। তেনেক তেনেকুৱা পাৰি, মানে ইটিগ্ৰেট ফাৰ্মিং বুলি কয় এইবিলাক য কেইটা মানে তাত এটা মাটি ধৰাতে দুটা তিনিটা খেতি লগাব পাৰি।
পাৰি অঁ লগাব পৰা যাঁই।
মাটিতেহে বেছি উৎপাদন পাব পৰা যায় মানে। তেনেকুৱা, এতিয়া ডিউটিত নেকি তুমি?
অঁ ডিউটিতে আছো বাৰু।
অঁ ডিউটিত আজি মানুহ নাই নেকি বাকী বিলাক?
আৰু আছে।
অঁ।
আপুনি আজি যাবগে নে ঘৰত?
ঘৰতো বহুত কাম ওলাইছে আমাৰ ৰোৱা মেলা কৰি আছেতো। ৰোৱা মেলা কৰিছে হৈছে। এ আজি হ'ব চাগে কালি বোকা দিছে নে নাই দিয়া? মানে ৰদ দিছে বহুত দ সেইটো কাৰণে ভয় লগা হৈ হৈছেগে মানে। এনেকুৱা যদি বৰত পোন্ধৰ দিন মান দিয়ে নহয় গোটেই পানী শুকাই তহিলং হৈ যাবা আমাৰ ইয়াত।
তাকেতো।
তেনেকুৱা মানে, সেইটো কাৰণে বতৰো মানে ক'ব নোৱাৰা হৈ গ'ল আজিকালি। মানো মানে ভৰষা নাই বতৰৰ এতিয়া একমাহ মান এনেকে খৰাং যদি দি দিয়ে চবাই
আমাৰ ইয়াতে বৰষুণ দিছিলে আজি
দিছে নেকি অ ইয়াত দিয়া নাইচোন তেনেহলে আহি আছে চাগে বাৰু অকণ মানে এদিন দুদিন ৰ'দ দি পেলাই খবৰকণ দিব লাগে তেতিয়া ভাল
সে ৰাতিপুৱা তিনটাৰ পৰা পাঁচটা বজাৰ ভিতৰত দিছিলে
অ তেতিয়া দিছিলে ন অ ইয়াত আমাৰ ইয়াতো একেই মানে পুৰা ডাৱৰীয়া বতৰ হৈ আছিলে ত ৰাতিপুৱা টাইমত ইমান মানে ৰদ টানকে দিছে নহয়। সেই কাৰণে ৰ'দটো বহুত। টান হৈছে গম পাইছানে? সেইটো কাৰনে পৰিৱেশৰ প্ৰতি অলপ গছ গছনি ৰুব লাগে।
অহ
গছ গছনি ৰোৱাটো বহুত প্ৰয়োজন হৈ পৰিছে। মানে গছ থাকিলেহে মানুহ থাকিব কিন্তু গছবোৰ সেইটোৱেই মাটি এডোখৰ এই লোৱাটো যে এতিয়া গছ আছিলে তাত বহুত জংঘলৰ নিচিনা হৈ আছিলে, এইটো মানে গোটেই গছ কাটিছে বোলে তেতিয়া বেয়াই লাগিছে মোৰ বহুত।
তাকে উপায় নাই কাটিবতো লাগিবই কিবা ফাৰ্মিং চাৰ্মিং কৰিবলে। আৰু তাহতৰ মাটিৰপ উ তাহাঁতৰ মাটিৰ গছ ল'বগে।
উম তাতে লগালগ মানে আকৌ লগাবগে লাগে আও।
অ লগাবহি পাৰি।
পাৰিয়ে এইটো এবছৰ দুবছৰ বহুত বছৰ লাগি যায়গে তে তিয়ালে মানে তোমাৰ এইটো গৰম বেছিয়ে হৈ যাব যে।
তাকে আজি চাগে গোটেই কাটিছে নি কি ন?
উম কাটিছে গোটেইটো কাটিব। মানে এদিন লাগিলে গোটেই শেষ হৈ যাব মানে জে চি বি হে জে চি বি পৰাহে কাটিব।
আজি এদিনতে শেষ হবনে?
শেষ হবৰ কাটি শেষ কৰি পেলাই আকৌ নিজে অলপ এইটো- মাটিবোৰ সমান কৰিব লাগিব চাগে একদিন জে চি বি মাতি পেলাই।
অ।
কে
কাম আছে বাৰু বহুত নহয় বাকী
কাম আছে তোৰ? গড়ীটো চফা কৰাৰ পিছত হয় ছা এইটো হাৰুৱা হৈ আছে কিন্তু দেই গছ থকা মানে তলত ওপৰত যদি গছ থাকে তলত মানে বহুত সাৰুৱা হৈ থাকে তাত বহুত ভাল হ'ব। ঔষধ খেতি ভাল হ'ব মই লগাম এইবাৰ। এতিয়া কি হয় মই লগাম আৰু কিবা এটা, মানে মাটিটো চাই ল'ব লাগিব মানে কেনেকোৱা ধৰণে হৈছে। কি লগালে ভাল হ'ব সেইটো চাম, তাৰপিছত লগাব মাৰিম দুইটাতোকে লগ লগাই দিম। এই আমাৰ দাদাজনকো কথা পাতিম।
অ।
আজি আজি এবাৰ গ ইয়াৰ পৰা গৈ হয় উম। ফটমাৰি দি পঠাব মোক কেনেকোৱা হৈছে সেই জেগা তো চাও
জেগাটো পৰু মাৰি খা আৰু তেতিয়ালে মই আগদ ইয়াৰ পৰা ওলাওতে প্ৰায় দুঘণ্টা লাগি যাবতো দুঘণ্টা লাগি আকৌ টাউনত সোমাই পেলাই আকৌ ইয়ালৈ আহো মানে পাঁচ ছটামান ব ছটা বজাত আহি গ'লেও একো ন বোৱাৰ ছটা বজাতো। বেল নপৰেতো তেতিয়াও একপাক যাব পাৰিম। উম আমি ইয়াৰ পৰা তিনিটা বজা তিনিটা বাজিলেইছ ন এতিয়া। চাৰিটা বজাত ওলাব লাগিব চাৰটা পাঁচ। তাৰ ছটা সাতটালৈ নহ'বগৈ আজি কাইলৈহে হ'ব।
আৰু ঘৰু বনাব লাগিব নহয়।
অ ঘৰ বনাব বেছি সময় নালাগে এইটো কেনেকে ঘৰ বনাম বন। বনাম বুলি ভাবিছছে জানো মই গম নাপাওঁ মানে মানুহ থাকিব পৰাকৈ ডাইৰেক্ট বনাব নেকি?
তাকে মানুহ থাকিব পৰাকে বনাব খোটাবোৰ পকা খোটা বনাব। পকা খোটা অৰ্ডাৰ কৰিছে অ পঁকা খোটা অৰ্ডাৰ কৰিছে ছডাল অকল খোটা তাতো পঁকাৰ হ'ব তাৰ পিছত টিন চিন লগাই বেৰবোৰ হয় কিবাৰে হ'ব আৰু বাঁহৰে হব
উম হুম।
মানুহ থাকিব পৰা মানে আপুনিয়ে থাকিব পাৰিবচোন তাতে ফাৰ্মিং কৰি।
উ মই তেনেকে নাথাকো এতিয়া ইিহঁতৰ মানুহ থাকিম বুলি কৈছে যে সেইটো কাৰণে। ৰাখিলে মই বেলেগকৈ ঘৰ ধুনীয়াকৈ বনাব লাগিব।
কাৰ মানুহ থাকিব আমাৰ বহতত।
অঁ।
কইছে নেকি থাকিমবোলি?
তেওঁ
অ।
এ তেতিয়া মই সেইটো কাৰণে মানে মই ইমান তাত সোমাই যাবলৈ বেয়া পাইছোঁ আৰু মানে সিহঁতে লাগিলে লাগিব বাৰু মই ইমান নকৰোঁ মানে আমি যেতিয়া তাত। মাটি চতি কাম হ'বগে আৰু ঘৰ চৰ বনাম তেতিয়া সময়মাকে আৰু
অ তাকে। উ কনফ মানে সিহঁত তৰ মানুহ থাকিবই জানো নাথাকিবও পাৰে।
থাকিব বুলি কৈছে মানে লগতে বনাইম বুলি কৈ আছে তাৰ পৰা মানুহ আহি পেলাই।
অ থাকিব চাগে নহলে। গম পোৱা নাই বাৰু মই ফোন কৰা নাই এইকেইদিন।
চাই লওঁচোন বাৰু কি হয়।
থাকিলেও বেয়া নহয় থকা মানুহ লাগেই।
উম লাগে কামত লাগে কামত আধা মানুহ। মানে তেনেকুৱা হয় নিজৰ মানুহ নাথাকিলে কি হয় থাকেহে মানুহ। এই পিছপিনে কি হৈ আছে কি নহয়। বিলাক নাচায় বা কিবা এটা ৰই নিদিয়ে তেনেকুৱা ধৰণৰ আৰু নিজে যদি আকৌ। অহা যোৱা কৰি পেলাই কিবা এটা কৰি থাকে ন তেতিয়া মানে বাৰীটো ধুনীয়া হৈ থাকে। এই লোকে আছে বুলি কাৰণে আমিও সোমাই যাবলৈও বেয়া হয় কিবা এটা ৰৈ দিবলৈও বেয়া হয়। এই তেনেকুৱা হৈ যায় মানে সিহঁতে মানে থাকে আৰু